হেল্ল' অহ শুনিছানে অহ আহিছে।
আচ্ছা কি কৰি আছিলা। খবৰটো খবৰটো ভালেই বাৰু তোমাৰ-
অহ মোৰো ভাল-
আচ্ছা আচ্ছা অহ তোমাৰ দেওবাৰে অফ থাকে নে নেকি?
অহ মোৰ দেওবাৰে অফ থাকে
সপ্তাহটো মানে অকল দেওবাৰতে ন
উম
শনিবাৰেও খোলা থাকে
অ শনিবাৰেও খোলা থাকে খালি দেওবাৰে অফ থাকে
আচ্ছা আচ্ছা
উ তুমি তুমি কি আৰ্টচ লৈছা নে কমাৰ্চ
চাইন্স
অ চাইন্স ঠিকে আছে
অ অ ফিজিক্সত কৰি আছো
অ তাৰ পিছত খোৱা হ'ল
তুমি কিহত লৈছা এডমিশ্যন অ নহয় মেজৰ
অ মেজৰ মই বেংগলী
বেংগলী আচ্ছা আচ্ছা মায়নৰ কি ললা
মাইনৰ তোমাৰ ই কি নামটো এইটো পলিটিকেল
পলিটিকেল ঠিকে আছে মোৰ ফিজিক্সত
অ ঠিকেই আছে
হয় উম উম
তাৰপিছত নাই হোৱা এতিয়া বনাই আছো হে মানে মই বনোৱা নাই আজি নাই মই বনোৱা নাই এতিয়া মায়ে বনাই আছে
আচ্ছা আচ্ছা তোমাৰ ভণ্টি আছিল ন
অ মোৰ ভন্তি আছে
কিমান ডাঙৰ
অ তাই ক্লাছ টেন
ক্লাছ টেন ডাঙৰে মানে অলপ
উম ডাঙৰে আছে
মেট্ৰিক দিব ন
উম
তোমালোকৰ মানে ইমান ইজিকে বিমান নাই মানে ইমান এটা
অ
আচ্ছা আচ্ছা মোৰ ভাইটি মোতকে দহ বছৰ সৰু
অ
মানে গেপ আছে বয়সত
অ নাই মোৰ আৰু মোৰ ভন্টি এক বছৰ মানে
তোমাৰ এনে হেৰি কিমান তোমাৰ বয়স
মোৰ বয়স এতিয়া নাইনটিন মানে হ'ব এয়া আহ হোৱা নাই
মানে এতিয়া এইটটিন চলি আছে
অ অ অ তোমাৰ অ অ ঠিকে আছে
হয় তুমি মানে টু থাউজেন ছেভেন
অ
আচ্ছা আচ্ছা
তুমি অ তুমি
মই ফাইভ।
অ'।
ঠিকে আছে। উম উম, বাকী কেতিয়া খোৱা খোৱা পিনা কেতিয়া হয়?
মোৰ খোৱাটো আহ এয়া অলপ পিছতে হ'ব হৈ গল। উম,
ভাত খাই ডাইৰেক্ট শুৱা নেকি?
নাই অলপ মোবাইল দেখো চাওঁ। তাৰপিছত ঢৌ
মোবাইলৰ কেনেকুৱা কণ্টেন্ট চোৱা?
হা?
মোবাইলৰ কেনেকুৱা কনটেন্ট চোৱা?
এ খোৱা তাৰ পিছত এ এ আহি যায় এ তোমাৰ কমেডি এইবিলাকে চাই থাকো।
আচ্ছা আচ্ছা ক'ত চোৱা ইষ্টাগ্ৰামত চোৱা নেকি?
অ' ইনষ্টা, ইউটুব। ইনষ্টাত বেছি নাচাওঁ ইউটুবতে চাই থাকো।
আচ্ছা আচ্ছা। ইউটিউবত মানে খোৱা, এ এচ এম আৰ বিলাক
অ' এইবিলাক চাই থাকো।
গম পাইছো এ মোৰ মায়ো চাই থাকে মানে। সেইকাৰণে জানো আৰু মায়ে হেৰি চাই ফেচবুকত চাই বাৰু।
মই ইনষ্টা মানে চলাও বেছি নচলাও মানে কেতিয়াবা ৰিলচ বনাব মন গলে ৰিলছ্ বনাও, ফটো আপলোড কৰিব মন গলে ফটো আপলোড কৰো এইবিলাকে।
আচ্ছা আচ্ছা মই বাৰু ইমান আপলোড কৰা নহয় বাৰু ছচিয়েল মিডিয়াত। মই তোমাক ফ'ল' কৰিছিলোঁ ইনষ্টাগ্ৰামত।
উম।
ছোনিয়া ঘোঁচ বুলি কিনে আছে নেকি?
কি কলা?
অ' ছোনিয়া ঘোচ কিবা এনেকে আছিল নেকি ন আইডিটো?
অ' অ'।
উম, ফলো কৰিছিলোঁ। তোমাৰ দগীয়ে চিল্লাই আছে হবোলা?
আচ্ছা আচ্ছা, কি ৰুমতে ওচৰতে থাকে নেকি?
উম। মই মানে বাহিৰত ওলাইছো যে, এ কিঅ ওলালো মানে ফুৰিব যাম ভাবি আছে, নাই গোটেই সপ্তাহটো নাপায় ন এটা দেওবাৰত - দেওবাৰে প্ৰায়, ত' অকলেই থাকে। মাও নাথাকে, ভন্তিও নাথাকে, মইও নাথাকো। ইয়াক খোৱা চোৱা দি কিনি যাওগৈ পিছত ৰাতি তাই হলে আমাৰ ইয়াতে শোণিতপুৰ বিদ্যাপীঠ বুলি আছে তাতে পঢ়ে।
আচ্ছা। অ পঢ়া শুনা কেনেকা চলি আছে?
ভালে চলি আছে এতিয়া মইতো নাথাকো না ইমান নাচাও।
আচ্ছা আচ্ছা, ভালকে পঢ়িব দে মেট্ৰিক দিব।
সেইটোৱেতো তাক বাৰ বাৰ কৈ আছো।
হা হা
সেইটোয়ে তাক বাৰ বাৰ কৈ আছো মেট্ৰিক আহি আছে চাবি এইবাৰ বহুতটা চব বাৰেই থাকে তথাপিও চাই চাই
এনেও তোমাৰ এনে মেট্ৰিকটোতো জীৱনৰ একদম ফাৰ্ষ্ট
অ উ মই জে যেতিয়া দিছো ইমান ভয় হয় আৰু মই বেছি নাৰ্ভাচ হৈ যাওঁ। মানে বেছি ভিৰ বেছি মানুহ থাকিলে মই মানে বহুত নাৰ্ভাচ হৈ যাওঁ। কামতো মানুহ বে
নাৰ্ভাচ নেচ
অ মানে কি হব নহব মই মানে উম মোৰ অফিচ তাৰপিছতো যে ইমান নাৰ্ভা হৈ থাকো বহুত মানুহ থাকে ন কাৰণ মই বেছি মানুহৰ ওচৰত মানে যাব নোৱাৰো। আৰু বেছি মানু থাকিলে মোৰ এনেকাই তামানে মানে বেছি মানুহৰ লগত মানে কথা পাতিব বাৰু কথা চবৰ লগত কিন্তু ভিৰ চিৰ চালে মানে কেনেকা লাগে। কি
অ মোৰ এই তোমাৰ মোৰ মামা লৰাটো এনেকুৱা অলপ মানে বেছি সিমান থাকিলে সি মানে অলপ হেৰি অলপ তান পায় মানে
মানে এনেকা লাগে অ মানে কি ক'ম মানে বুত মানে মানে অকলে থাকি কিনে যিমান খান্তি খান্তি লাগে মানুহ থাকিলে মানে মই যোনটো বস্তু জানো সেইটো বস্তুও মই ভুল কৰি থাক থৈ আহি যাওঁ।
আচ্ছা আচ্ছা গম পাইছো দিয়েতো থাকেইেকিছুমানৰ বাৰু
উম এনেকাও হৈ যায় মই বস্তুতটো জানো মোৰ মনতো আছে কিন্তু ত মানুহ থাকিলে যে মই মানে পাহৰি যাওঁ ক'ব নোৱাৰো। থত মত খাই যাও এনেকা হৈ যায়।
তুমি এটা কাম কৰিব পাৰা ইউটিবত গৈ ক্লাছ পাই এইবিলাক চাই থাকিবা। দূৰ কৰিবলে। চব চাব পাৰে। খোৱা ভিডিঅ'ও চাই খোৱা ভিডিঅ' এটা কমাই চাবা আৰু এয়া দুৰ্গা ভিডিঅ' এটা বেছি চাই দিবা।
হম
এয়া তোমাৰ এনেকুৱা ছচিয়েল এঞ্জাদি দূৰ কৰা ভিডিঅ' এটা চাই দিবা।
আহ মানে অলপ অলপ মানে মই অকলে থাকিলে মই মানে ভালকে কামটো কৰি দিম কিন্তু বহুত মানুহ থাকিলে যে মই মানে এইটো কাম কৰিবও নোৱাৰো মই যোনটো জানো সেইটোও পাহৰি যাম।
আচ্ছা আচ্ছা বাকী এনেই এইবাৰ কবাত ফুৰিব যোৱা হ'ব নে নাই
চাও কোনোবা যাও নেকি।
নিশ্চয় কাৰ লগত যাবা গ'লে।
ফেমিলিৰ লগতে যাওঁ বেছিভাগ।
আচ্ছা আচ্ছা ঠিকে আছে। ঠিকে আছে বোলো যাব লাগে এনেও বন্ধত বন্ধতো তোমাৰ নাই ন অকল দেওবাৰেহে। মোৰো চেইম বাৰু একেই।
অ তুমি কি ফুৰিব নোযোৱা?
ফুৰিব যাবলৈ এতিয়া এইবাৰ সময়ে নাপাম নহয় আগষ্টত যাওঁ নেকি কলেজ খুলিব যে কলেজ বন্ধ লৈল নিজে
অ ঠিকে আছে ক'ত যাবা গ'লে?
গলে চাও কিয় যাবা নেকি?
নাই মই টো ফ্ৰী নাথাকো এতিয়া আকৌ কলেজ চলেজ সুধিলেতো পুৰা মানে ই হৈ যাব।
অহ
উম
ওলাব পাৰিলে লেববাৰ দেওবাৰে চেওবাৰে
উম দেওবাৰে ওলাব পাৰো ওলালে।
অ নেক্সট যাবা নেকি এদিন
চাও কি হয়? অ
এনে ক'ৰবাত ওলাইকৈ যাব লাগে মানে যে নহ'লে মানে মুদটো ফ্ৰেছ হৈ থাকে আৰু।
হা এ এনে ফুৰি আছ- ৰ আমাৰ বাৰীন মানে এইটো কি ক চোতাল।
চুতাল আচ্ছা ঠিকে আছে বাকী তোমালোকৰ কি এ পৰিয়ালত চবে একেলগে ভাত মানে দিয়ে ভাত খোৱা নে ৰাতি ডিনাৰত।
নাই বেলেগ বেলেগ মানে বৰ্তা হত বেলেগ কে অকচন হলে একেলগে। মই খাও মানে মোৰ বৰমাকো মই মা বুলি মাতো না। মোৰ মানে এ এট এইটো ঘৰতো চলে এইটো ঘৰতো চলে মানে মই দুটা ঘৰতে খাওঁ।
আচ্ছা আচ্ছা ঠিকে আছে। ভালেই আৰু জইল বুলি ভাল লাগে মোক।
হা
মানে ঘৰত বহুত মানুহ থাকিলে ভাল লাগে বে।
উম।
তা ক'ব গ'লে আমাৰ কি আমাৰ চাৰিটাই আৰু ভাল নালাগে তেনেকে।
চা এই এনেকাই ভাল জইন ফেমিলি ইমান ভাল নালাগে যাবা।
কিয়?
অ।
কিয়?
মই জইণ্ট ফেমিলিত থাকি থাকি এতিয়া বৰ হৈ গৈছো।
নাই জইণ বুলি বেছি বেটাৰ আৰু অলপ।
এনেতো ভালেই কিন্তু সেহে ব- ষ্টিক থাকে অ বহুত ষ্ট্ৰিক। থাকে মই অলপ পিচত কৰি আছো হা।
অ ঠিক আছে।